অহ দে
এই উঠিছোঁ মাত্ৰ চাহপানী খালোঁ তুমি
অহ এতিয়াই উঠিছা নেকি এই মই আছোঁ ৰবা এনেই বহি আছোঁ
অ মানে কালি ৰাতি শুতে দেৰি হ'ল বন্ধু এজনৰ লগত কথা পাতি আছিলোঁ।
অ কি কথা পাতিছিলা পিছে
এ মানসিক স্বাস্থ্যৰ যিবিলাক সমস্যা আহে তাৰ ওপৰতে কথা পাতি আছিলো মানে ধৰা আগতে এইবোৰ বিষয়ত ইমান আলোচনা হোৱা নাছিল ন কালি সি হঠাতে মোক ক'লে এই বিষয়টো তাকে আলোচনা কৰোতে কৰোতে দেৰি হৈ গ'ল
আচ্ছা আচ্ছা মানে এইটো বাৰু হয় মানে তোমাৰ আগতে তোমাৰ মানুহবোৰ মানে সহজ মানে সহজে মানে প্ৰকাশ কৰি নকৰিছিলে আৰু এইবিলাক আৰু কিন্তু বহুতে ভাবিছিল যে মানসিক স্বাস্থ্য আছে এই স্বাস্থ্যৰ যিটো সমস্যা তাৰ মানে এটা দুৰ্বলতা আৰু ক'বলৈ গ'লে কিন্তু এতিয়া মানুহ অলপ চলপ সচেতন হৈছে আৰু এইটো বিষয়ক লৈ আৰু মানে আগতে মানুহে ইমান সচেতন নাছিল আৰু তোমাৰ বিষ মানে এই বিষয়ত মানে খলা খলিকৈ কথা আগতে কমে পাতিছিল কিন্তু এতিয়া বহুতেই মানে নিজৰ নিজৰ যিজন প্ৰিয়জন হওক বা নিজৰ একদম অ ঘনত্বজন তেওঁলোকৰ লগত কথা পাতেই প্ৰায়
অ হয় দিয়া বা সেইটো আৰু আচলতে তুমি ধৰা তোমাৰ মতে আৰু মানসিক স্বাস্থ্য বুলি ক'লে তুমি কি বুজা কোৱাচোন
মোৰ মতে তোমাৰ ক'বলৈ গ'লে এতিয়া মানসিক যিটো স্বাস্থ্য মানসিক স্বাস্থ্য মানে কিবা এটাৰ মানে মানসিক এটা ৰোগ নহয় ৰোগ নথকা নহয় আৰু মানে ই ধৰি লোৱা আমাৰ চিন্তা ভাৱনা হওক অনুভৱ হওক তোমাৰ আচৰণ এইবিলাক সি সিদ্ধান্ত লোৱাৰ ক্ষমতা যিবিলাক আছে আৰু যিবিলাক তোমাৰ দৈনন্দিন জীৱনত কেনেকৈ পৰি পৰিচালনা কৰিব লাগে আৰু মানে সেইটো অলপ মানে জড়িত আৰু সেইটোৰ লগত
মানে ধৰা তোমাৰ মতে আৰু যদি কোনোবাই বাহিৰৰ পৰা একেবাৰে স্বাভাৱিক ভাৱে দেখা যায় আৰু কিন্তু তেন্তে মানে ভিতৰি ভিতৰি বহু সমস্যাৰ মাজেৰে পাৰ হৈ থাকিব পাৰে আৰু
এই একেবাৰে মানে ধৰি লোৱা এজন মানুহে বাহিৰত বহুত হা হাঁহি ফূৰ্তি কৰি আছে কিন্তু তাৰ ভিতৰত কি হৈ আছে সেইটোতো আমি নাজানো ন তো সেনেকে সেনেকে মানে ভিতৰি ভিতৰি বহুত সমস্যা মাজেৰে তেওঁলোকে পাৰ হ'ব পাৰে সেইকাৰণে কেৱল মানুহৰ যিবিলাক মুখ চাই যেতিয়া অৱস্থা বুজি পোৱা কঠিন এনেই নকয় আৰু কিছু আৰু তোমাৰ বহুতো মানে সেইটোৱে কলো হাঁহি মাতি থাকে কিন্তু তোমাৰ যিবিলাক কাম কাজ কৰি থাকে তাৰে তাৰ ভিতৰতো তেওঁলোকৰ যিটো দুখ যিটো সমস্যা সেইটো তেওঁলোকে কাৰোৰে আগত মানে উ ওলোৱাই নানে মানে লুকাই ৰাখে আৰু সদায়
সেইটোতো হয়য়ে দিয়াচোন আৰু ধৰা আজিকালি মানুহৰ মানসিক চাপো বহুত বাঢ়ি গৈছে ন ত তাৰে কাৰণ তুমি কি বুলি ভাবা আচলতে
তোমাৰ অ বহু কাৰণ আছে ক'বলৈ গলে তোমাৰ যিটো এ যিটো পঢ়া শ যিটো পঢ়া শুনাৰ যিটো চাপ হয় যিটো মানে মানুহে এটা কাম লাগিবই চাকৰি লাগিবই চাকৰি নাপালে এ সেইটো আৰু চাকৰি চিন্তাটোৱে এটা আৰ্থিক সমস্যা হওক আৰ্থিক সমস্যা তোমাৰ এতিয়া যিটো আমাৰ যিটো এতিয়া লাগা হৈছে ইমান মানে গুৰুত্ব হৈছে পইচাৰ সেইটো কাৰণে আৰু সেইটো পাৰিৱেশিক যিটো দায়িত্ব মানে পৰিবাৰৰ দায়িত্ব আৰু সামাজিক মাধ্যমৰ যি প্ৰভাৱ এইবিলাকে মানে সকলোবোৰ মানুহে মানে মানে প্ৰভাৱিত কৰিছে আৰু এইবিলাকে।
সামাজিক মাধ্যমৰ কথা কৈছা যিহেতু সেইটো কেনেকে ধৰা মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইনো?
মানে তোমাৰ বহু আৰু মানে বহু সময়ত ধৰিলোৱা আমি আনৰ জীৱনৰ যিবিলাক কেৱল ভাল ভাল লগা মুহুৰ্তবোৰ চাই থাকো আৰু ভাবো যে আমি একো কৰিব পৰা নাই তেওঁলোকে সকলোবোৰ কৰি আছে যেনে তোমাৰ এই যে এই ছ'চিয়েল মিডিয়াত ব্লগ বুলি যে কয় সেই ব্লগ বনাই ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে তেওঁলোকৰ নিজৰ অ জীৱনটো দেখুৱায় তেওঁলোকে বহু বিভিন্ন নতুন অ জেগালৈ ঘূৰি ফুৰে অ তোমাৰ ধৰি লোৱা এইবিলাক নতুন নতুন গাড়ী কিনে প্ৰতিটো মাহে মাহে তো সেইবিলাক চাই আমাৰো এটা মানসিক চাপ পৰে যে তেওঁলোক ইমান এটা ধৰি লোৱা ভাল জীৱন এটা আহ যাপন কৰিছে কিন্তু আমি একো কৰিব পৰা নাই ত সেনেকুৱা টাইপৰ মই সেনেকুৱা টাইপৰে সামাজিক মাধ্যমে আমাৰ ওপৰত প্ৰভাৱ পেলাই আৰু
সঁচাকৈ দিয়া মানে কেতিয়াবা ধৰা সকলোৰে জীৱন এ নিখুঁত যেন লাগে আৰু কেৱল আমাৰ জীৱনতে যেন সমস্যাবোৰ আছে সেনেকুৱা অনুভৱ হয় আৰু মোৰো
কিন্তু তোমাৰ বাস্তৱতো সকলোৰে নিজৰ নিজৰ জীৱনতটো এনেকুৱা নিখুত নহয় ন সকলোতো কিবা নহয় কিবা এটা সৰু সৰু সমস্যা থাকিবই ন আৰু আৰু সেইবোৰ কিন্তু সদায় দেখা নাযায় ন
যদি ধৰা কোনোবাই সদায় চিন্তাত থাকে বা মন বেয়া লাগে তেন্তে কি কৰা হৈছে তোমাৰ মতে
যদি কোনোবা এনেকে থাকে তো মোৰ মতে তোমাৰ প্ৰথমতে নিজৰ যিবিলাক অনুভৱ আছে সেই অনুভৱবোৰ স্বীকাৰ কৰা উচিত আৰু মানে নিজে নিজক লৈ স্বীকাৰ কৰা উচিত তাৰপিছত বহুতে যিবিলাক ভাবি থাকে যে মই শক্তিশালী হ'ব লাগিব আৰু নিজৰ সমস্যাবোৰ লুকুৱাই ৰাখে এইটো মোৰ মতে অলপ মানে এইটো কৰিব নালাগে আৰু তেওঁলোকে নিজকে মানে স্বীকাৰ কৰিব লাগে যে অ মই সেইটোৱে আৰু আৰু কিন্তু যিটো নিজৰ অনুভৱবোৰ আছে সেই অনুভৱবোৰ বুজি পোৱা প্ৰয়োজন হলে বিশ্বাসযোগ্য যিবিলাক মানুহ আছে তেওঁলোকৰ লগত কথা পতা এইবিলাক বহুত জৰুৰী আৰু কৰিবলৈ
মানে ধৰা বন্ধু আৰু যিবিলাক পৰিয়ালবৰ্গ থাকে তাৰ তেওঁলোকৰ লগত ধৰা কথা পাতিলে কিবা লাভ হয় নেকি মানে কিবা সহায় হয় নেকি এনেকুৱা তোমাৰ মতে
ক'বলৈ গ'লে বহুতেই হয় দিয়া মানে বহুতেই লাভ হয় আৰু কেতিয়াবা কেৱল ধৰি লোৱা তোমাৰ কোনোবাই মন দি যেন কথা শুনে তেতিয়া তেতিয়া তোমাৰো ভাল লাগিব যে মোৰ কথা তেওঁলোকে ইমান মন দি শুনিছে মোৰ সমস্যা তেওঁলোকে সমাধান কৰি দিব পাৰিব নেকি এনেকুৱা লাগে কেতিয়াবা আৰু মানে আৰু নিজৰ মনটো অলপ পাতল হয় আৰু কথাবোৰ ক'লে
আৰু তো ধৰক সকলোৱে তো ধৰক খোলা খুলিকে নিজৰ কথা কব নোৱাৰে ন কিছুমান মানুহে ধৰা নিজৰ কথা সহজে কব নোৱাৰে আৰু চবৰে আগত ত তেনে ক্ষেত্ৰত কি কৰা উচিত
সেইটো সঁচা কথা বাৰু মানে সকলো মানুহতে একে নহয় ন ত কিছুমান মানুহে নোৱাৰিব পাৰে আৰু যিটো সকলোৰে বাবে সহজ নহয় আৰু কিছুমানৰ কাৰণে আৰু কিন্তু তোমাৰ যিটো লাহে লাহে যিটো তোমাৰ বিশ্বাসযোগ্য মানুহ আছে সেই মানুহ এজনৰ লগত কথা পাতিলে না আৰম্ভ কৰিলে- ত' আৰম্ভ কৰি তেওঁলোকে নিজৰ এইটো মানে চাপটো গুচাব পাৰে আৰু
অ বাৰু দৈনন্দিন জীৱনত যিটো আমাৰ মানসিকসৃষ্ট আৰু সেইটো যদি আমি ভালে ৰাখিব খোজো ধৰা আজি হওক বা কালি হওক বা সদায় ৰৈব বাবে আৰু তেনে ক্ষেত্ৰত আমি কি কি কৰিব পাৰো?
তোমাৰ আহ তোমাৰ যিটো তুমি কলাই তুমি ৰাতি দেৰিলৈকে আছা সেইটো কৰিব নালাগিব মানে সোনকালে টোপনি মাৰিব লাগিব আৰু ৰেচ দি সোনকালে উঠিব লাগিব তাৰপিছত তুমি অলপ ব্যাম কৰা ৰাতিপুৱা উঠি অলপ দৌৰিব যোৱা স্বাস্থ্যকৰ খাদ্য ধহাব লাগিব অল নিজৰ বাবে নিজৰ নিজৰ বাবে অলপ সময় ৰাখিব লাগিব নিজৰ ভাল লগা কামবোৰ কৰা এইবোৰ যথেষ্ট আৰু মোৰ মতে
অ বাৰু এই আমি ধৰা বহু মানুহে আজিকালি ব্যায়াম কৰে ন ব ব্যায়াম কৰে যোগ কৰে ত এইবিলাকত ধৰা কিবা সা সম্পৰ্ক আছে নেকি যিটো মানসিক স্বাস্থ্যৰ লগত
মানে ই বহুতে আছে সম্পৰ্ক তোমাৰ এই ব্যায়াম কৰিলে তোমাৰ শৰীৰটো যিটো চলাচল হয় আৰু তোমাৰ শৰীৰৰ লগত যিটো মন ভাল ভাল হৈ থাকিব মন চলাচল হৈ থাকিব তো মই ক'লোৱ এ খোজ কৰা হওক বা দৌৰা হওক মই খেল ধেমালি হওক এইবিলাক কৰিলে মানসিক যিটো চাপ আছে সেই টো কমাত সহায় কৰে আৰু বহুত খিনিয়ে
আৰু মই লক্ষ্য কৰিছো দিয়াচোন ধৰা আমি যেতিয়া ধৰা বহুত দিনৰ কাৰণে ঘৰতে থাকো আৰু ক'তো ওলাই চলাই নাযাওঁ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকো তেতিয়া অলপমান মনটো বেয়া লাগে হয়নে
অ সেইটোটো স্বাভাৱিক যেতিয়া তুমি এটা বন্ধ কথাৰ মাজত সোমাই থাকিবা তেতিয়াটো তোমাৰ এনেকুৱা লাগিবই যে মই এই মানে বাহিৰত দেখা সামাজিক মাধ্যমত আৰু তুমি ঘৰৰ ভিতৰত থাকিবা তেতিয়া এনেকুৱা লাগিবে সেইকাৰণে তুমি ওলাই যোৱাটো কেতিয়াবা কেতিয়াবা উলায়। লাগে অলপ চলে বাৰু আৰু প্ৰকৃতিৰ মাজত অলপ সময় কটাব লাগে
তো ধৰা আজিকালি টোপনিৰ সমস্যাও বহু মানুৰ মাজত দেখা যায় ন টোপনি ভাল নহয় হয় আৰু চকুৰ তলতে ডাৰ্ক চাৰ্ক বুলি যে কয় সেইবোৰো হয়
হয় দিয়া এইটোতো আজিকালি সকলোৰে হয় মানে আজিকালিতো নতুনে এটা মানে ট্ৰেইন ওলাই গৈছে যে ৰাতি দুটা তিনি চাৰিটা লৈ পাঁচটা লৈ এনেকে মানুহে জাগি থাকে ৰাতিপুৱালৈ ৰাতি ৰাতিপুৱা দেৰিলৈকে শুই থাকে ত এইটো সমস্যা দেখা গৈছে আৰু মানে এইটোয়ে। তোমাৰ দেৰিকৈ মোবাইল ব্যৱহাৰ কৰি থকাটো মানে এই ৰিলচ স্ক্ৰল কৰি থকাটো এইবিলাক অতিমাত্ৰা চিন্তা ধৰিলে তোমাৰ অতিমাত্ৰ চিন্তা কৰি থাকিলে আৰু যিবিলাক যিটো অনিয়মৰ যিটো জীৱন ধাৰা সেই জীৱন ধাৰটো এই মানসিক চাপ মানে বহুত দিয়ে আৰু মানসিক চাপ
এ ধৰা মানসিক স্বাস্থ্যৰ কথা কবলৈ গলে তো বহুতেই দাচোন আৰু তাৰ বিষয়ে কথা কলে আজিও ধৰা কিছুমান মানুহে কিন্তু সংকোচ বোধ কৰে আৰু যে ধৰা মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিবলৈ।
সেনেকুৱাই তেনেকুৱা হৈ আছে মানে মানে কি ক'বা আৰু কিন্তু এই যিটো লাহে লাহে যিটো মানুহৰ যিটো মনোভাৱ ন এই মনোভাৱটো বহুতেই সলনি হৈছে কবলৈ গলে এইটো শাৰীৰিক স্বাস্থ্য যেনেকৈ মানে গুৰুত্বপূৰ্ণ হৈ গৈছে ন মানসিক স্বাস্থ্য তেনেকুৱা আমাৰ কাৰণে গুৰুত্ব গুৰুত্বপূৰ্ণ কিন্তু
অ আৰু ধৰা কোনোবাই ধৰা মানসিক স্বাস্থ্য বেয়া আৰু তেখেতৰ তেখেতে যদি বা ল'ৰাজন বা ছোৱালীজনে যদি সহায় বিচাৰে তেন্তে তোমাৰ ধৰা একো লাজৰ বিষয় নহয় ন আজিকালিৰ দিনত সকলোৰে ধৰা জীৱনত সেই মানসিক সমস্যাটো দেখা পোৱা যায় সেইটো সাধাৰণ
সেই একেবাৰে নহয় এইটোতটো কিহৰ লাজৰ কথা ত মে প্ৰয়োজন হ'লেতো সুধিব লাগে ন মানে যো প্ৰয়োজন হয় তেতিয়ো সহায় সহায় লোৱাটো মানে স্বাভাৱিক কথা আৰু দায়ত্বশীল সিদ্ধান্ত আৰু এইটো নিজৰে
বাৰো মোৰো মানসিক অৱস্থাটো অলপমান বেয়াই আছিল নেকি এতিয়া কথা বতাৰ কাৰণে অলপমান ভাল লাগিছেচোন মনটো
তোমাৰো কি মানসিক অৱস্থা তাকি বেয়াতে চলি আছিল নেকি?
এ নহয় আৰু মইতো ই ইমান এ ধৰা মই যে ক'লো ঘৰত থাকা মইতো ঘৰতে থাকো ন বাহিৰত ওলাই চলাই নাযা ইমান ত সেইকাৰণে কেতিয়াবা বেয়া লাগে আৰু মন চন এতিয়া আজি তোমাৰ লগত কথা পাতিলো বা কালি সেনেকে লগৰ দুজনৰ লগত কথা পাতিলো ত মনটো অলপ ভাল লাগিছে আৰু
ঠিকেই দিয়া এনেকৈয়ে আৰু আমি এনেকে সঁচা এনে আমি সচেতনোৰ বাঢ়িব লাগিব এইবিলাকৰ ওপৰত, মানুহে যিমানে নিজৰ-নিজৰ-নিজৰ লগ কথা পাতিব বা বেলেগৰ লগত কথা পাতিব, তেওঁলোকৰ মানসিক অৱস্থাটো সিমানে মানে ভাল হৈ যাব আৰু-আৰু এইটো সোনকালে শোৱা কৰিবা অলপ তেতিয়া ভাল হৈ যাব আৰু।
ঠিক আছে হ'ব দিয়া দে ৰাখিছোঁ দিয়া আজিৰ কাৰণে, নে কি?
দিয়া হ'ব। দিয়া এনেকুৱা আগন্তক বিষয়মূলক কথা পাতি থাকিম আৰু।